হয় শুনা পাইছে।
অ শুনা পাইছো দিয়ক ভাল ভালে আছেনে আপুনি।
অঁ ভালে ভালে।
হয় ভালে ভালে দক।
আহঁ।
অ ঠিক আছে তেনেহলে আজি আমি আলোচনা কৰিব লোৱা বিষয়টো প্ৰকৃতি লৈছো।
উম অ নিশ্চয়।
আ আমাৰ সাধাৰণতে প্ৰকৃতি যিটো আছে বিভিন্ন ধৰণৰ দেখা পাওঁ জলবায়ু অনুসাৰে যিবিলাক আমাৰ সাধাৰণতে উত্তৰ পূৰ্বাঞ্চলৰ যিটো বা জলবায়ু হৈছে টো সেমে সেমেকা হোৱা দেখা যায় তাৰ বাবে ঘন বনাঞ্চলসমূহ বেছিকৈ আছে গছ গছনি বা ওচৰে পাচৰে ঘা বনবোৰ বেছিকৈ হোৱা দেখা যায় লগতে বিভিন্ন ধৰণৰ প্ৰজাতি জতি জীৱ জন্তু পোক পৰুৱাবিলাক বসবাস কৰিবৰ বাবে উত্তম ঠাই হয়।
হয় হয় নিশ্চয়।
আ নদীসমূহো বৰ বেছিকৈ আছে।
হয় আমাৰ ভাৰততো আটাইতকৈ বেছি নদী আছে।
উম ভাৰতৰ ভিতৰত তাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বেছিকৈ বৰষুণ হোৱা ঠাই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰে ৰাজ্য এখন চেৰাপঞ্জী হয় অ উ আমাৰ ইয়াতে চাৰে বিভিন্ন ধৰণৰ অ ৰাষ্ট্ৰীয় উদ্যান সমূহো ইয়াতে আছে।
অ বহুত ধৰণৰ ৰাষ্ট্ৰীয় উদ্যান আছে আমাৰ সাতশ ৰাষ্ট্ৰীয় উদ্যান আৰু বহুত ধৰণৰ অভয়াৰণ্যসমূহো আছে।
উম যাত বিভিন্ন ধৰণৰ জীৱ জন্তু বাস আ হাতী বিভিন্ন ধৰণৰ মাছ কাছ হৰিণা, গঁড় আনকি এই পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰো‌ আমাৰ পোৱা যায় ঠিক তেনেদৰে কিন্তু আমাৰ অসমৰ বাহিৰত কিছুমান ঠাই আছে যিবিলাক জলবায়ু একেবাৰে উচ উচ্চ হোৱা দেখা যায় যেনে ৰাজস্থান বা হাৰিয়ানা ঠিক তেনেদৰে যদি আমি অসমৰ অসমত নহয় ভাৰতবৰ্ষৰ একেবাৰে ভৌগোলিক দিশৰ পূবফালে যাওঁ কাশ্মীৰ জম্মুকাশ্মীৰ একেবাৰে শীতল থাপ কোমল পাওঁ হয় এনেদৰে দক্ষিণ দক্ষিণৰ যিবিলাক ৰাজ্য আছে সেইবিলাক আমাৰ অসমৰ দৰে সাধাৰণভাৱে অকণমান একেই হয় যত ঘণ বনাঞ্চলসমূহ পোৱা যায় নদ নদীৰ পৰিমাণবোৰ বেছি হয় জলবায়ু হয় জলবায়ু বিলাক বেলেগ বেলেগ হোৱাৰ হেতুকে আ তাত থকা নদীসমূহ আৰু আৰু ইয়াত থকা নদীসমূহো বেলেগ বেলেগ ধৰণৰ হোৱা যায় নদীসমূহ বেছি পৰিমাণে এ নদীৰ যিতাক যিকেইটা কাষ আছে তাত বালিৰ পৰিমাণ বেছি হয় লগতে সৰু সৰু যিবিলাক তৃণ তৃণ জাতীয় উদ্ভিদ আছে তেনেকুৱা বিলাকে হোৱা দেখা যায় ওখ গছ গছনিবিলাক অকমান দূৰত হোৱা দেখা যায় কিন্তু দক্ষিণ ভাৰত ৰ ফালে যাওঁ তেনেহলে তাৰ নদীসমূহৰ কাষ কাষত পালি বা চৰ তেনেকুৱা বস্তু কমকৈ পোৱা যায় য'ত সাধাৰণতে ওখ গছসমূহ যেনেকৈ নাৰিকল হওঁক বা খেজুৰ হওঁক তেনেকুৱা গছ গছনি ওখ বোৰ বেছিকৈ থকা দেখা যায়
হয় হয় হয় আমি দেখিবলৈ পাওঁৱেই যি কেৰেলা বা
ত' সেইবোৰ ঠাইসমূহত মানে নাৰিকল গছৰ পৰিমাণ বেছি হয় আৰু তেওঁলোকে খাদ্যসমূহত এইসমূহ ব্যৱহাৰো কৰে ইডলি, ডোচা এইবোৰ বনোৱাত নাৰিকলসমূহ ব্যৱহাৰ কৰে সেইবোৰ আমি খাদ্যসমূহত দেখিবলৈ পাওঁয়েই তাৰোপৰি আমাৰ ভাৰততো বহুত ধৰণৰ নদী আছে আমাৰ ভাৰতবৰ্ষক নদী প্ৰধান দেশ বুলি কোৱা হয়।
হয়।
আমাৰ গোটেই ভাৰতখনত আটাইতকৈ বেছি নদী আছে ইয়াৰ উপৰি আমাৰ অসমত তে ব্ৰহ্মপুত্ৰ নদী আটাইতকৈ ডাঙৰ নদী বুলি কোৱা হয় যেন। তাৰোপৰি বহুতো তাৰ উপনদীসমূহো আছে মানাহ আছে
উম
আহ তাৰ বহুত ধৰণৰ উপনদী আছে।
উম হয়
দি খোজাআজি, কলং, কপিলি হয় বহুত ধৰণৰ উপনদী আছে।
উম আজিকালি অ কব
হয়-হয় কওকচোন?
আজিকালি এ প্ৰক যিবিলাক বাতাবৰণবিলাক এ প্ৰদূষণৰ মাত্ৰা বাঢ়ি অহাৰ লগে-লগে প্ৰকৃতিৰ লাহে-লাহে ধ্বংস হ'ব হ'ব ধৰিছে নহয় নে? গছ-গছনি আহ পাহাৰ-পৰ্বত আহ বোৰ কাটি দিয়া নহ'লে বা ভূমি-ভূমি দখল কৰা সেই সেইবোৰে বনাঞ্চল বহু পৰিমাণে ক্ষতি কৰিছে নহয় নে?
হয়-হয়-হয় আৰু পাহাৰীয়া অঞ্চলত আন যিটো জোম খেতি হয় তাৰ ফলতো পৰিৱেশ বহুতো ধ্বংস হৈছে পাহাৰীয়া অঞ্চলত যেনেকৈ জংঘলসমূহ যিটো জ্বলাই পেলাই তাতে জুম খেতি কৰা হয় তাৰ ফলতো বহুত প্ৰভাৱ পৰিছে মোৰ নাইকিয়া হৈছে
উম তাৰ যিবিলাক স্পেচিছ আছে সেইবিলাক যদি সিহঁতৰ অঞ্চলসমূহ বা সিহঁতে থকা ঠাইসমূহ যদি আমি মানুহে অধিকাৰ কৰি লওঁ অধিকাৰ কৰি যদি কল কাৰখানা বা ঘৰ তেনেকুৱাবোৰ বান্ধি দিওঁ তেনেহলে সিহঁতে ওলাই সেইকাৰণে আমাৰ মানুহৰ ওপৰতে অকনমান ক্ষতি কৰিব বিচাৰে যেনেকৈ হাতী তেনেকুৱা ধৰণৰ নহয় নে?
উম-উম, হয়-হয় ইয়াত দেখা পোৱা যায় তেনেকেই যে পাহাৰসমূহ জংঘলসমূহ নষ্ট কৰাৰ ফলত হেঁতি মানুহৰ ঘৰলৈ কি আহিছে খেতিপথাৰসমূহ নষ্ট কৰিছে।
আহ সেইবোৰ বচাবৰ বাবে আমি পদক্ষেপ হাতত ল'ব পাৰোঁ কিছুমান যেনেকৈ যধে-মধে গছ-গছনি নাকাতি নাকাটি বা যেনেকে-তেনেকে বনাঞ্চলবোৰ ধ্বংস নকৰি ৰি বা যিবিলাক সংৰক্ষিত বনাঞ্চল আছে তেনেকুৱা ধৰণৰ থলুৱা কিছুমান প্ৰজাতি যিবিলাক নিষে নিষেধাজ্ঞা নিষেধ কৰা হৈছে কিছুমান যধে যধে মধে মাছ নামাৰিবলৈ সেইবোৰ কাম নকৰি সেইবোৰ আমি প্ৰজাতি বচাব পাৰোঁ।
হয়-হয়-হয়
আকৌ কিছুমান আমাৰ অনায় বনাঞ্চলবিলাকত বহুত প্ৰজাতিৰ চৰাই-চিৰিকটি পোৱা যায় যত মানে ভাল কিছুমান পোৱা নাযায় সেইটো।
হয়-হয়-হয় বহুত বিৰল প্ৰজাতিৰ কিছুমান চৰাই-চিৰিকটি পোৱা যায়।
সময়ৰ লগে-লগে পৰিভ্ৰমী চৰাইয়ো দেখা দেখা পোৱা যায় আমাৰ নিৰ্বাচলৰ ৰাজ্য ৰাজ্যসমূহত সেইবোৰ সংৰক্ষণৰ বাবে বৰ-বৰটোকোলা নে কি আছিল জানো আহ সেইটো সংৰক্ষিত প্ৰাণী হয়, যাৰ সময় মানে আমাৰ- অমনোযোগিতাত ধ্বংস হব ধৰিছে। পিছত লাহে লাহে সংৰক্ষণৰ ব্যৱস্থাৰ লগতে সেইটো নিয়মিত, তাৰ মানে- যিটো জনসংখ্যা আছে নিয়মিত পৰিমানত অনা হৈছে আৰু-
আগতে মানে বহুত দেখা পোৱা গৈছে। লবৰমৰ শগুণ একেবাৰে প্ৰায় বি-বিলুপ্ত বুলিয়ে ক'ব পাৰি, প্ৰায় নেদেখাই হৈছে। কোনটো আৰু বৰটোকোলাটো- বৰটোকোলাটো প্ৰায় মানে বৰ্তমান বিলুপ্ত হ'বলৈকে গৈ আছে আৰু।
হয় উম, প্ৰদূষণৰ মাত্ৰা আহ কব-
কিছুমান প্ৰজাতি আছে যিসমূহ এতিয়া বৰ্তমান বিলুপ্ত হ'বলৈ গৈ আছে। বহুত বিৰল প্ৰজাতি আমা আমাৰ ইয়াৰ জংঘলসমূহত বা অৰণ্যসমূহত, ৰাষ্ট্ৰীয় উদ্যানসমূহত তেনেকুৱা বহুত- প্ৰজাতিৰ- পোৱা যায়, যিবোৰ মানুহৰ এনেকুৱা অমনোযোগিতা বা এনেকুৱ প্ৰদূষণৰ ফলতেইবোৰ বন ধ্বংস হৈছে, বিলুপ্ত প্ৰায় হ'বলৈ গৈইছে।
হয়, বহুত ধৰণৰ পখিলাও তেনেকুৱা হৈছে। আমাৰ অসমখনত বহুত ধৰণৰ পখিলা পোৱা যায়, দিহিং পাটকাই তেনেকুৱা অৰণ্যখনত পখিলাৰ প্ৰজাতিও বহুত পোৱা যায়। প্ৰদূষণ হয়নে, অ প্ৰদূষ- প্ৰদূৰষণৰ মাত- যাৰ ফলত যিটো চৰাইয়ৰ কণী গঠন হয় সেই- কণীৰ যোনখন কাৰ্বনৰ যোনখন বগা বগা- লে -লেয়াৰখন থাকে সেইখন গঠন হ'বলৈ কষ্ট হয়, তাৰ ফলত কণীৰ গঠন- টো সম্পূৰ্ণ ভাৱে নহয়, সোনকালে ফাটি বা কোমল হয় কেনে সিহত- প্ৰজাতিটো বেছি হোৱাত মানে অসুবিধা দিয়ে প্ৰদূষণৰ মাত্ৰাই। উম অ, ঠিক তেনেদৰে আমি যিমান পাৰোঁ- মানে প্ৰদূষণতো কমাই আনি কেনে প্ৰকৃতিৰ অকমান বস্ত ধাব বা সংৰক্ষণ ব্যৱস্থা কৰিবলগীয়া হৈছে ন। নহ'লে আমাৰ অমনোযোগিতাৰ কাৰণে - বিভিন্ন ধৰণৰ চৰাই -চিৰিকটিয়েই হওঁক বা পোক- পৰুৱাই হওঁক ধ্বংস হবলৈ ধৰিছে লাহে লাহে, পখিলা হওঁক, বিভিন্ন- ধৰণৰ যিবিলাক আমাক আ ফুল তেনেকুৱাবিলাক প্ৰজনন কৰাত সহায়। কৰে ফুলৰ বৃদ্ধি হ'বলৈ বা ফল সৃষ্টি-
হয়- হয়, আমাৰ ইয়াত আমাৰ -আমাৰ ইয়াত কপৌ ফুলৰ বিভিন্ন প্ৰজাতি পোৱা যায়। যায় যিটো বাহিৰত ইমান পোৱা নাযায়।
হয়।
তো বৰ্তমান -বৰ্তমান লাহে- লাহে নাইকিয়া হ'বলৈ ধৰিছে কপৌ ফুলৰ বিভিন্ন ধৰণৰ প্ৰজাতিসমূহ।
উম হয়।
লাহে -লাহে কমি আহিব ধৰিছে।
হয়।
তেনেকুৱা ধৰণৰ।
হয় আহ।
আৰু ইয়াৰ উপৰিও ইয়াত বহুত ধৰণৰ তেনেকুৱা প্ৰজাতি আছে জীৱ জন্তু। ত সিবোৰ বৰ্তমান বান্দৰ, হুলুং বান্দৰবোৰ আছে। আছিলে, তেনে সেইবোৰ অৰণ্যসমূহত সেইবোৰো লাহে লাহে নাইকিয়া হ'ব ধৰিছে।
হয়, সোণালী বান্দৰ। সেইটো অকমান সংৰক্ষ কৰিবলগীয়া প্ৰয়োজন হৈছে।
হয়, সোণালী বান্দৰ প্ৰায় নাইকিয়া হ'বলৈ ধৰিছে তেনেকুৱা নিচিনা। নাই, বহুত বিৰল প্ৰজাতিৰ প্ৰানী কিছুমান আছে, যিটো বৰ্তমান সংৰক্ষণৰ বহুত প্ৰয়োজন।
উম, তুমি কেতিয়াবা বা সংৰক্ষিত বনাঞ্চলসমূহ ভ্ৰমণ- শুনি পাইছানে?
বৰ্তমানলৈকে তাত যোৱা নাই বাৰু। কিন্তু আমাৰ ওচৰতে কাজিৰঙা আছে। তাত মানে যাম বুলি ভাবি আছোঁ হয় কাজিৰঙা। ৰাষ্ট্ৰীয় উদ্যানত মানে যোৱাৰ পৰিকল্পনা আছে আৰু ভৱিষ্যতে। তাৰ মানে জীৱ জন্তু। সমূহ বা চৰাই চিৰিকটি সমূহ এনেকৈ বিভিন্ন বিৰল প্ৰজাতিৰ প্ৰাণীসমূহ চোৱই। এজেল।
উম হয়।
তেনেকে তাতে আমাৰ আটাইতকৈ এশিঙীয়া গঁড় আমাৰ যিটো। অসমতে পোৱা যায় বীৰৎ প্ৰজাতিৰ প্ৰাণী সেইটো চোৱাৰো ইচ্ছা আছে।
হয়।
তুমি গৈছা নেকি কেতিয়াবা কাজিৰঙা?
কাজিৰঙা তেনেকে যাই পোৱা নাই। য যোৱাৰ ইচ্ছা আছে তেনেকৈ, তাৰ বিভিন্ন ধৰণৰ প্ৰজাতি- সমূহ খাল বিল প্ৰকৃতি প্ৰকৃতিবোৰ চোৱা ইচ্ছা আছে। মোৰ দিহিং দিহিং পাত পাতকাই যোৱাৰ ইচ্ছা আছে, কাজিৰঙা আৰু দিহিং পাটকাই
হয় হয়।
নাইতো, দিহিং পাটকাই মানে বিভিন্ন ধৰণৰ প্ৰজাতিৰ চৰাই আৰু পখিলা আৰু এ গছৰ প্ৰজাতি মানে তাত আছে সেইকাৰণে আৰু যিটো বৰষুণৰ মানে নিজা যিটো ইক'চিষ্টেম আছে। সেইটো মানে নিজে কৰিব পাৰে তাত দিহিং পাটকাই, তেনেকুৱা ব্যৱস্থা আছে মানে ঘন বনাঞ্চলৰ কাৰণে। তাত সেইকাৰণে এবাৰ মানে ফুৰিবলৈ ইচ্ছা আছে তাৰ মানে ভিতৰৰ বনাঞ্চলখনত এবাৰ গৈ কেনে সেইটো অনুভৱ লোৱাৰ ইচ্ছা আছে বাৰু। গম
হয় হয় হয়। তাকে।
উম, তেনেকে তুমি কেতিয়াবা আকৌ শুকান যিবিলাক। ঠাই আছে সেইবিলাকত যাই পাইছা নেকি? যেনেকুৱা মোৰ
ৰাজস্থান, হাৰিয়ানা এনেকুৱা ছাইডে এনেকুৱা ঠাইতে মই এতিয়ালৈকে যোৱা নাই বাৰু। কিন্তু মানে ভৱিষ্যতে যাম চাগে তেনেকুৱা শুকান ঠাইসমূহতো।
প্ৰকৃতি, প্ৰকৃতি ভালে ৰাখিলেহে আমি। মানুহ জীৱ - জন্তু বিলাকে সুস্বাস্থ্য সুস্বাস্থ্য। ধুনীয়াকৈ জীয়াব পাৰি ন? হয়নে, সুস্থ বাতাবৰণ লগতে ভাল খাদ্য। খোৱা পোৱাৰ লগতে আৰু বিভিন্ন ধৰণৰ সা- সুবিধা বোৰ আমি। প্ৰকৃতিৰ পৰাই আহৰণ। অহৰ কৰ অহৰণ কৰো নহয় নে।
তাকে।
ঠিক আছে পিছে আজি আমি ইয়াতে সমাপ্ত কৰো নেকি।
অঁ ঠিক আছে ৰাখিছোঁ।